অ কোৱা?
অ কি কৰি আছা এই পিছে?
এনে ফেনৰ তলত বাগৰি আছো বিচনাত কি কৰিবা আৰু তুমি কি কৰিছা?
অ সেই ময়ো তোমাৰ এনেই আছো ৰবা! ঘৰতে অলপ ফেনৰ তলত মইয়ো শুই আছো আৰু গৰম তোমাৰ কি কৰিবা? আৰু
গৰম লাগিছে? যদি ফেন নাথাকিলে হয় তেতিয়া কি কৰিলা হয় এ?
অ ফেন নাথাকিলেতো উপায় নাই, বাহিৰত বহিব লগা হ'লহে আৰু কি কৰিবা? আ গুৱাহাটীত আছো তোমাৰ, তাতে তোমাৰ গছ-গছনিৰ সংখ্যা তেনেই কম। মানে কাটি ধ তং কৰিছে। ত গছ - গছনিৰ তলত বহা জেগাও নাই, ফেনে আৰু বিদ্যুতে আমাৰ উপহাৰ হৈছে আৰু বিদ্যুৎ নহ'লে এতিয়া মানে জীৱনটোৱে নচললে সেনেকুৱা আৰু বিদ্যুতটো‍ দৈনন্দিন জীৱনৰ এটা অংগ হৈ পৰিছে আমাৰ সেনেকুৱা লাগিছে এতিয়া।
হয় দিয়া হয়, মই এইটো ভাবো আৰু কেতিয়াবা পুৱা উঠাৰ পৰা এতিয়া। ৰাতিপুৱা শুবলৈ যোৱালৈকে মানে সকলো মতে তোমাৰ আমাৰ যিটো লাইন সেইটো লাগেই। লাইট হওক, ফেন হওক, ফ্ৰিজ হওক, চাৰ্জাৰ কম্পিউটাৰ এ সকলো কামত মানে বিদ্যুতৰ ইমান প্ৰয়োজন বিদ্যুত নহলেতো কাম নচলে এইবাৰ। মানে আগতেটো এতিয়া বিদ্যুত নথকা সময়ত মানুহে মানে বহু কাম এতিয়া হাতেৰে কৰিছিল। আজিকালিতো জানাই চব কাম বিদ্যুতৰ জৰিয়তে মেচিনৰ সহায়ত কৰে। ত তাৰ কাৰণে মানুহৰ জীৱনটো বহুত সুবিধাজনক হৈছে দিয়াচোন এতিয়া ফেনৰে চোৱা। গৰমৰ দিনত যদি ফেন বা এচি নাথাকে মানুহে কেনেকে থাকিলে হয়? এনি টাইমটো তোমাৰ বিচনী মাৰি কিনে থাকিব নোৱাৰা নহয় গৰমত।
এইটোৱে দিয়া মানে তোমাৰ আজিকালিতে মানুহে বিচনী মাৰিবলৈ টান পোৱা হৈছে। আগতেটো তোমাৰ গাওঁ ভূঞামত তোমাৰ তোমাৰ বা চহৰতে হওক এই বিচনীয়া চলিছিল। দিয়াচোন। লাইনো ইমান তোমাৰ খবৰ - খাতি নাছিল ত তোমাৰ বিচনীয়ে চলাই - চলাই গোটেই ৰাতিটো সেনেকে শুই গৈছিল আৰু আৰু তোমাৰ বিচনিৰ বতাহটো একদম মই মানে প্ৰাকৃতিক বতনত বা ধৰি লোৱা সেই মানে তাত ঠাণ্ডা আৰু যিটো হাৱা সেই ঠাণ্ডা হাৱাটো আহে আৰু। বিচনী বতাহ খাই কিন্তু ভাল লাগে, পিছে ত কিন্তু না কৰিব নোৱাৰা তুমি বহুত ভাল লাগে বিচনী বতাহ খাই। বাকী বাকী কথাটোবোৰ হ'বই বাৰু, বাকী তুমি আৰু মই ভাবো আৰু এই তোমাৰ এই ঘৰ এই বেছি বিদ্যুতৰ কথা ক'লা সে কিন্তু ঘৰতে নহয় কিন্তু এতিয়া বিদ্যালয় হওক আমাৰ এই ধৰি লোৱা আমাৰ কলেজ এইবিলাক যে আছে মহাবিদ্যালয় বা তোমাৰ আমাৰ চিকিৎসালয় হওক, এইবাৰ তোমাৰ কাৰখানা এ ধৰি লোৱা বেংকে হওক বা তোমাৰ কাৰ্যালয় এই যিবিলাক আৰু উদ্যোগ আছে সেইবিলাকৰ ক্ষেত্ৰতো মানে বিদ্যুৎ যিটো গুৰুত্ব সেইটো কিন্তু অপৰেম কিন্তু কাৰণ তাতে এদিন বিদ্যুত নহয় বা ত যদি লাইন নাথাকে। সেইবিলাকৰচোন কামেই নচলিব এতিয়া চিকিৎসালয়ত ধৰি লোৱা বিদ্যুৎ নাথাকে তেতিয়া হ'লেচোন এই যিবিলাক যিবিলাক তাত তোমাৰ স্কেল, এম আৰ আই এই অনান্য যিবিলাক কাম আৰু এইবিলাকচোন আ বিদ্যুৎৰ তাতে হয় বা তোমাৰ ৰাতি লাইটৰ পোহৰ লাগে বা কিবা - কিবি সেইবিলাক বিদ্যুৎৰ দ্বাৰা হয়। এতিয়া বিদ্যালয়ত আজি-কালি যি গৰম। ফেনটো লাগিবই তোমাৰ। ৰাতি বাৰু বিদ্যালয়ৰ ইমান দৰকাৰ নাই কিন্তু তোমাক দিনতটো ফেন লাগে আজিকালি চব বিদ্যালয়তে লাগে, তোমাৰ যি গৰম কৰিছে। বাকী বেংকতো লাগে এইবিলাক কাৰখানা হওক কাৰ্যালয় উদ্যোগ, উদ্যোগতো আৰু ইমান দিয়ে কিন্তু হ'লেও তোমাৰ সৰু ডাঙৰ উদ্যোগত দিয়ে বাৰু তেনেকোৱা ধৰণৰ ক্ষেত্ৰত লাইনটো একদম, গুৰুত্বপূৰ্ণ আৰু যদি তোমাৰ বিদ্যুত নাথাকে আৰু তেনেক্ষেত্ৰত তুমি এইবোৰ কাম কৰিব নোৱাৰা আৰু এনেকোৱা হৈ গৈছে মানে। বন্ধ হৈ থাকিব আৰু এইবিলাক কাম। বাকী ইয়াৰ পৰা বুজিব পৰা যায় যে মানে আমাৰ যিটো বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতাটো কিমান দিনক দিনে মানে বাঢ়ি গৈছে।
হয় বাৰু মিছা নহয় কিন্তু, মোৰ মতে বিদ্যুতৰ যিটো ব্যৱহাৰ ন সেইটোৰ লগে লগে তোমাৰ ইয়াক যিটো সঠিকভাৱে ব্যৱহাৰ কৰাটো সেইটোও সিমানে গুৰুত্বপূৰ্ণ। এতিয়া যদি তুমি বিদ্যুত ব্যৱহাৰ কৰি আছা সেইটো কেনেকে ব্যৱহাৰ কৰিব লাগিব সেইটো জানিব লাগে।
অ
বহু সময়ত এতিয়া ধৰা আমি প্ৰয়োজন নোহোৱাকৈ লাইট বা যিবিলাক ফেন থাকে পাণ যিবিলাক বৈদ্যুতিক সজুলি থাকে ন সেইবোৰ অন কৰি থৈ যাওঁ। এইদৰে কি হয় তোমাৰ এইবোৰ কৰিলে বিদ্যুতৰ যিটো অপচয় সেইটো বৃদ্ধি পায় ন। যদি আমি অলপ সচেতন হওঁ এই ক্ষেত্ৰত তেতিয়া সহজে যিটো এই অপচয়টো কমাব পাৰি। আৰু অপচয় কমালে কি হয় নিজৰো লাভ অপচয় যদি কমে তেনেহলে তোমাৰ লাভ। লাইনৰ যিটো বিল সেইটো কম আহিব লগতে, সেই লাই যিটো লাইনৰ সুবিধা সেইটো দি থাকিব বস্তুবোৰো সহজে ব্যয়ৱহাৰ নহয় এতিয়া যদি তুমি চৌবিশ ঘণ্টা যদি বাৰ তেৰ ঘণ্টা এখন ফেন দি থৈ দিছা তেতিয়াহ'লে সেই ফেনখন হয়তো বেছি দিনলৈ নচলিব পাৰে, যদি তুমি কৰ'বাত ওলাই যোৱাৰ পিছত যদি সেইটো বন্ধ কৰি থৈ দিছা তেতিয়াহলে অলপ অমান বেছি দিনলৈ চলিব পাৰে সেনেকোৱা ধৰণৰ কথা আৰু কবলৈ গলে
তাকে হা মানে বিদ্যুতটো নোহোৱা মানে নোহোৱাকে আৰু থাকিব নোৱাৰা সেনেকোৱা হৈ গৈছে আৰু। বাকী বিদ্যুতৰ কথা অ যেতিয়া তুমি লক্ষ্য কৰিছানে মানুহে এতিয়া বিদ্যুটো মানে একদম এই যিটো অপহেৱাৰ বুলি কয় আৰু অপসৱাৰ কৰিব মানে এবাৰ কৰি চলাবলৈ ধৰিছে আৰু মানে ধৰি লোৱা একো মানে ভেলিউ নাই আৰু মানে লাইট জ্বলাই থৈছে ফেন জ্বলাই থৈছে বিদ্যুতৰ যিটো অপব্যৱহাৰ বা অপচয় সেইটো অপচয় কৰিছে তাৰ ফলত কি হৈছে তোমাৰ এ ধৰি লোৱা তোমাৰ এই যিটো গৰম গৰমৰ ক্ষেত্ৰততো তোমাৰ বিদ্যুতৰ অলপ চলপ হাত আছে দিয়াচোন। কাৰণ মানুহে যিমানে এ চি হওক কুলাৰ হক ফেন লাইট এইবিলাক চলাব সিমানে তোমাৰ পৰিৱেশৰ যিটো গৰম সেই গৰম বাঢ়িব আৰু তেনেকোৱা আৰু বাকী তোমাৰ বাকী এই যিবিলাক কথা মানে ধৰি লোৱা এটা যেতিয়া তুমি আৰু এটা ৰুমৰ পৰা আৰু যেতিয়া ওলাই আহা বা তোমাৰ ওলাই যাওঁতে আৰু এ লাইট যদি ফেন বন্ধ কৰা সেই বন্ধ কৰাটো কিন্তু খুবেই কম দেখিবা মই সেইটো সেইকাৰণে ক'লো। কাৰণ তোমাৰ স্কুল-কলেজ হওক বা তোমাৰ এই যিবিলাক আম ল'ৰা ছোৱালী বা আমি নিজেও কেতিয়াবা ফেন বিলাক চলাই থাকিবলৈ দি দিওঁ বা চলাই থকাই দেখো আৰু মানে কলেজৰ পৰা গ'লেও কলেজৰ পৰা আহিলেও এনেকুৱা আৰু মানে লাইট হওক লাইটটো বাৰু নজ্বলে দিয়াচোন কিন্তু ফেন কেইখন চলাই থাকে এনেকোৱা আৰু। শ মানে আমি যিটো বিদ্যুতৰ ব্যৱহাৰ বা বিদ্যুতৰ যিটো আমি অপচয় ৰোধ কৰিব পৰা ক্ষমতাটো মানে ক্ষমতাটো আছেই কিন্তু আমি নিজেই মানে কিয় বা স নকৰো নে তোমাৰ আৰু এটা কথা হে পৰে আৰু মানে যিহেতু ঘৰৰ নহয় ঘৰ লাইনৰ বিল যিটো আছে লাইনৰ যিটো বিল সেইটো নুঠে ত' কিনো ৱাৰো বন্ধ কৰিবে সেনেকোৱা ভাব হয় কিন্তু ঘৰত তোমাৰ বহুতেই লাইনৰ ভয়ত বা লাইনৰ বিল দিয়া ভয়ত বহুতেই বিদ্যুতৰ ইমান ব্যৱহাৰেই নকৰে। এনেকোৱা আৰু মানে তেওঁলোকৰ যিটো মানসিকতা সেই মানসিকতাটো অলপ বেলেগে দিয়া মানে ঘৰত। তোমাৰ বিল নাহিবৰ কাৰণে মানে তোমাৰ, অ বন্ধই কৰি থয়, কিন্তু বাহিৰত বা তোমাৰ বেলেগত থাকিলে আৰু এইবিলাক আৰু নাচায়। আৰু ঘূৰিয়ে নাচায় এনেকোৱা ধৰণৰ কথা দিয়াচোন। বাকী বিদ্যুতৰ অ যিটো আমাৰ চাহিদা আছে সেইটো দিন কিনতো বৃদ্ধি পাই দিয়াচোন কিন্তু ধৰি লোৱা এই যিবিলাক নতুন নতুন উদ্যোগ আছে সেই নতুন নতুন উদ্যোগ হওক বা তোমাৰ আমাৰ এই কল কাৰখানাবিলাক বা তোমাৰ আমাৰ যিবিলাক এই যিবিলাক এই আমাৰ যি মানুহে বৃদ্ধি পাইছে মানে জনসংখ্যা আৰু এই জনসংখ্যাটো যিটো বৃদ্ধি হৈছে আৰু বৃদ্ধি হোৱাৰ লগে লগে আৰু এই যিটো বিদ্যুতৰ প্ৰয়োজনীয়তা সেইটোতো বাঢ়ি যাব ন সেইটোতো বাঢ়ি গৈছে তুমি দেখিবলৈ পাব এতিয়া মানে তোমাৰ কিমান পাহাৰে পাহাৰে যিবিলাক বিদ্যুতৰ তাঁৰ টাৱাৰ আছে সেইবিলাক দেখিবা কিমান কি তোমাৰ হৈছে বা এইবিলাক চহৰত বেছি কি হৈছে গাঁৱ এতিয়া মানে বিদ্যুত তোমাৰ মানে লাগতিয়াল আৰু মানে সকলো গাঁৱতে তুমি বিদ্যুত পাবা। কিছুমান গাঁৱত নাই দিয়ান একদম পিছপৰা গাঁও সেই বিলাকত নাই দিয়াচোন কিন্তু প্ৰায়ভাগ গাঁৱত তুমি দেখিবা দেখিবলে পাবা আৰু মানে সেইবাবে কেৱল যিটো আমাৰ উৎপাদন আছে উৎপাদন বৃদ্ধি আহ মানে বিদ্যুতৰ যি কমি কৰি আছো সেইটো কৰিলে নহ'ব ন মানে আমি বিদ্যুতৰ ব্যৱহাৰ কৰিব লাগিব তেতিয়াই ই ভৱিষ্যলৈ থাকিব তেতিয়ালৈ ই আমাৰ উপকাৰ কৰিব অপকাৰ নকৰে আৰু যদি আমি বিদ্যুত উপহাৰ হিচাপে গ্ৰহণ কৰি লওঁ তেতিয়াহ'লেতো ইয়াতকৈ ডাঙৰ সমস্যাই নাই আৰু
ঠিকেই বাৰু মিছা নহয় ঠিকে ঠিকে মিছা নহয় কিন্তু এই যিটো বি বিদ্যুতৰ সঞ্চয় সেই সঞ্চয়টোৰ অভ্যাসটো মানে আমাৰ যিটো বিদ্যালয় ন তাৰ পৰাই কৰিব লাগে আৰু সকলোৱে মানে অভ্যাসটো গঢ়ি তোলা উচিত যদি তোমাৰ ছাত্ৰ ছাত্ৰীসকলে তোমাৰ সৰুৰ পৰাই এইবোৰ শিকে বিদ্যুতৰ মূল্যটো বুজে তেন্তে তেওঁলোকে ঘৰতো আনক সচেতন কৰিব পাৰিব এতিয়া ঘৰত আহি বিদ্যুতৰ যিটো সদব্যৱহাৰ সেইটোৰ বিষয়ে ক'ব পাৰিব এই সচেতনতা যিটো আহে সেইটোৱেটো পৰিৱৰ্তনৰ তোমাৰ প্ৰথম পদক্ষেপ ত' এই ক্ষেত্ৰত সেইবোৰ সচেতনতা আনিব লাগিব সৰুৰে পৰা এতিয়া বহু সময়ত আমি ভাবো যে মই অকলে অলপ বিদ্যুত ৰাহি কৰিলে কি হব কিন্তু লাখ লাখ মানুহে যদি একে সময়তে তাকে কাম কৰে ধৰা তুমি ভাবিছা ময়ো ভাবিছো ত তুমি কৰিছা মই কৰিছো তেন্তে বহুত ডাঙৰ পৰিমানৰ শক্তি সঞ্চয় হব ন ত' সেয়েহে প্ৰতিজন মানুহৰ ভূমিকাই গুৰুত্বপূৰ্ণ আৰু আৰু বিদ্যুতৰ সঠিক ব্যৱহাৰে তোমাৰ কেৱল বিদ্যুতৰ বিল নকমাই এইটো ন পৰিৱেশ সংৰক্ষণতো সহায় কৰে শক্তিৰ অপইচা কমিলে তোমাৰ এতিয়া যিটো ইন্ধন ইন্ধন আমাৰ যিটো ইন্ধন ব্যৱহাৰ কৰো সেই ব্যৱহাৰো হ্ৰাস পায় আৰু লগতে যিটো প্ৰদূৰ্ষণ সেইটো প্ৰদূৰণো কমি যায় ত এনেকুৱা ধৰণৰ কিছুমান বস্তু বহুত জড়িত হৈ আছে মানে আমাৰ যিটো বিদ্যুৎ সেইটোৰ লগত অৰ্থাৎ মানে ক'ব গ'লে বিদ্যুতখন মানে নিজৰ লগতে যিটো সমাজ, সমাজ হক বা যিটো পৰিৱেশ পৰিৱেশৰ বাবেও যথেষ্ট উপকাৰী আৰু এনেকুৱা ধৰণৰ কথা
তাকে হা সেনেকুৱাই দিয়া বাকী তোমাৰ আৰু কিনো কাম আৰু তোমাৰ ক'ব ক'ব গ'লে আৰু বহুত কথাই দিয়াচোন ধৰি লোৱা আমাৰ যিটো বিদ্যুত সেই বিদ্যুতে আমাৰ যিটো জীৱন সেই জীৱনটো এতি কিমান মানে সহজ কৰি তুলিছে ভাবিছোঁ চোৱাচোন, মানে ধৰি লও মানে ধৰি লোৱা এই কামৰ কামবোৰ কামবোৰে কিমান দ্ৰুত গতিত আগবাঢ়ি যায় এতিয়া বিদ্যুতৰ কাৰণে কিমান আৰামদায়ক কৰি দিছে আমাক ৰাতি শুবলৈ হওক বা দিনত দিনতে অলপ মানে গৰমৰ পৰা হাত সাৰিবলৈ হওক তোমাৰ এ চি, ফেন এইবিলাক আৰু কুলাৰ এইবিলাকে কিমান কি সহায় কৰিছে ত সেই দিয়া কিন্তু আমি এই যিটো মূল্যযবান সম্পদ আছে সেই সম্পদ বিলাক আমি অপচয় কৰিব নালাগে কিন্তু মানে আমি ইয়াৰ সঠিকভাৱ ব্যৱহাৰ কৰিব লাগে বা আমি ধৰি লও সৌৰ শক্তি হওক বায়ুক্তি সেই বিলাকো অলপ ব্যৱহাৰ কৰিব লাগে যিলাক আমাৰ নবীকৰণ যোগ্য সম্পদ সেই বিলাক ব্যৱহাৰ কৰিব লাগে আৰু বেছিভাগ মানে সৌৰ শক্তিটো যিহেত আমাৰ ‌নবি কৰণ যোগ্য ত আমি দিনৰ ভাগত আৰু বেছিভাগ আমি বাহিৰত বহি বা তোমাৰ লাইট নজলাই সেইবিলাক কৰিব পাৰোঁ যাতে যাতে বিদ্যুত অপচয় নহয় আৰু বাকী বিদ্যুতৰ কথানো কি ক'ম বিদ্যুতৰ যিটো ব্যৱহাৰ সেইটোতো আমি সঠিকভাৱে কৰিব লাগিব দিয়াচোন বাকী হ'ব দিয়া নহ'লে আজি পিছলৈ আৰু কথা পাতিম এতিয়া মই অলপ কাম আছে। ছে সেই কামটো কৰোঁ।
দিয়া দিয়া হ'ব দে।